উম হেল্ল।
অ কি কৰিছা? ভাত খালা?
অ' খালোঁ ৰবা, তুমি?
নাই ৰবা, হোৱাই নাই আমাৰ।
হয় নেকি?
উম। এই আৰু। দেৰি হয় খাওঁতে - খাওঁতে আমাৰ। দিনতো সোনকালে খাইছোঁ বাৰু।
আমাৰো দেৰি হয় এনে, আজি আৰু হ'ল অলপ জল্দি।
অ', ভালে হৈছে। আমাৰ হোৱাই নাই ৰবা আৰু। বাকী ক'তো যোৱা নাই নেকি দিনত?
আজি যোৱাই নাই। গাটোও ভাল নাছিলে ইমান, কিবা পেট বিষাই আছিলে। সেইটো কাৰণে মানে ঘৰতে থাকিলোঁ।
অ', মই এনে আছিলোঁ। দিনটো তাৰপিছত এনে গ ধুলি অলপ বজাৰলৈ ওলাই গ'লো আজি।
অ', ক'ত গৈছিলা?
এই বেলতলাৰ ফালে গৈছিলো। এনে অলপ গধুলি কিবা-কিবি আনিলো।
অ' - অ', ঠিকে আছে। ঘৰত থাকিব আমনি লাগি যায় এনি টাইম।
উম, বহুত দিন ঘৰৰ পৰা ওলোৱা নাই। সেইকাৰণে আজি অলপ গ'লো আৰু
অ' অকলে গৈছিলা নেকি?
নাই - নাই, মাৰ লগত গৈছিলো। কিবা-কিবি ঘৰৰে বজাৰ আছিল।
ঠিকে আছে দিয়া। এনেও গধূলি অলপ টাইম ভাল লাগে আৰু ওলাই গ'লে।
অ' দিনটো কি কৰিলি তই?
দিনটো আছোঁ আজি জল্দি উঠিলো পুৱা, তাৰপিছত উঠিকেনে গা-চা ধুই
অলপমান কিবা কুৰ্তা এটা চিলাব আছিল, তাকে চিলালোঁ।
অ'।
এনেকা, তাৰপছত মাও কামত যায় ন', দিনত ভাত-চাত বনাই আৰু শুলোঁ অলপ টাইম।
অ', সদায় থাকে নেকি কাম?
অ' থাকে। ৰবিবাৰ নাথাকে কেৱল। বাকী মানে দিনত মই ভাত বনাব লাগে।
অ' ভালে হৈছে দিয়া। দিনতে এনে থাকাত চাই, ভাত-চাত বনাব লাগে আৰু
উম, সেইটোৱে। কলেজ নাথাকিলে সদায় ডিউটি আৰু সেইটো।
অ' ভালে হৈছে, মানে তেনেকে জানা হয় আৰু, মানে সকলোবিলাক বনাওঁতে - বনাওঁতে।
উ-হম।
উ
তাকে, কিন্তু আমনিও লাগে কেতিয়াবা।
আমনিতো লাগে বাৰু।
বাকী তুমি বনোৱা নে নাই?
অ' বনাওঁ মাজে - মাজে। ইমান বনোৱা নহয়, কিন্তু বনাওঁ আৰু এ। ইমান ইচ্ ছাও নাযায়।
উম, এই গৰমত আমনিও লাগে।
অ' সেইকাৰণেটো। মানে কেতিয়াবা গধূলি বনাওঁ এনে চাহৰ লগত খাব কিবাকিবি।
উম।
এনেকা ইমান নবনাওঁ আৰু, কেতিয়াবাহে মানে। বনাব য
ঠিকে। অ'।
কিন্তু মানে, তোমাৰতো কলেজ এতিয়া বন্ধই দিছে চাগে ন' একমাহ?
উম, বন্ধ পুৰা। দুইমাহে বন্ধ পালোঁ ৰবা, এই জুনৰ পৰা বন্ধ একদম।
তোমালোকৰ একজামৰ পিছত ক্লাছ হোৱাই নাছিল নেকি?
একজামৰ পিছত নাই, ক্লাছ নহলে আমাৰ। একেলগে আগষ্টৰ পৰা হ'ব থাৰ্ড ছেমৰ।
অ' ভালে হৈছে দিয়া। আমাৰ আৰু একজামৰ পিছতে ক্লাছ চলি আছিল। পোন্ধৰ দিনমান হলে।
অ, থাৰ্ড চেমাৰে কৰিছে এনেতো।
অ, থাৰ্ড চেম কি মানে। বেছি নহয় আৰু পোন্ধৰটামান ত আৰু ল'ৰা ছোৱালী বেছি যোৱাই নাই।
উম,
এনেকে আৰু।
আমাৰ আৰু পুৰা বন্ধই দিলে।
অ, ঘৰত থাকিও বেজাৰ লাগে নহয় এনে।
সেইটোয়ে একদিন দুদিন পাৰি এতিয়া ইমান দিন বাপৰে।
অ, আৰু কিবা কৰ'বাত ফুৰিব যাব ইচ্ছা যায় আৰু।
তাকেটো।
উম,
অ'
মই এনেই যাম বুলি ভাবিছো ৰব পৰহি।
কত?
এই মামাহঁতৰ ঘৰৰ ফালে।
অ', অ', থাকাকৈ যাবা।
অ, থাকিম আৰু দুদিনৰ মানে এনেই গলেতো থকা নহয় এনেকাে সোনকালে গুচি গুচি আহো।
হুম,
কাৰানে বন্ধ দিয়ে যাও আৰু অলপ থাকো দুদিনত।
উম, ঠিকে আছে দিয়া।
উম, তুমি পিটিকা কাপোৰ চাপোৰ চিলোৱা নেকি?
উম, অলপ চলপ চিলাও আৰু কুুৰ্তা এনেে কিবা কিবি সেইখিনি পাৰো আৰু।
পাৰা হৈছে এতিয়া।
অ, নিজৰ খিনি চিলাই লও আৰু আৰু লগৰ এজনীও দিয়ে তেনেকে সেইখিনি কুৰা চুৰা মানে পাৰো আৰু ধুনীয়াাকৈ চিলাব।
অ, ক'বাত শিকিছিলে নেকি?
কলেজতে তেনেকে আৰু মায়ও পাৰে তাতে এনেকে দেখি - দেখি।
অ, ভালে এই খিনি জানিব লাগে মানে নিজৰ বস্তু খিনি লব পাৰিলে ভাল হয়।
উম, সেইটোয়ে আৰু যিহেতু ঘৰত আছে এনে আৰু বেলেগত দিলেতো বিশ টকা কুৰ্তা এটা চিলালে।
অ, ল লও।
উম, অলপমান চিলাব দিলে মানে লাগে তাতকৈ নিজে চিলাই লোৱা ভাল।
ভালেই হৈছে দিয়া। তুমি পিছে কটো নো যোৱা নেকি য
আমাৰো ৰৈ মোলী ভা বৰপেটাত যোৱা প্লেনিং হৈ আছে ৰ'বা তাকে ভালকে মানে দিচাই দিও নেকি? কি বা কৰে যাম নে নাযাও।
অবাৰ তালৈ ঘৰত নেক কি?
নহয় - নহয় এ গাড়ী ভাড়া কৰিকেনে যাম। গৰখীয়া থান যেি আছে তাতে আৰু কিবা সত্ৰত।
অ, যাবা সেইবিলাকত ভাল লাগে আৰু।
উম, তাকে ভণ্টীৰ স্কুল বন্ধ মোৰো বন্ধ।
অ, চবে যাবা নেকি ঘৰত।
দেউতা নাযায় বাকী মা মই ভণ্টি।
অ, আৰু কোনোবা যাব বিচাৰো
অ, ওচৰে যাব আৰু।
ভালে আছা দিয়া জাবা।
এ এইটো এনেতো যাব নোৱাৰি অকলে এনেকে যাব লাগিব আৰু।
উম, আৰু বেছি মানে গাই ভাল লাগে আৰু তেওঁ আগৰ
উম লগৰ লগত ভাল লাগে।
উম হোম। মই বাৰু ফালে যাই পোৱা নাই ইমান গম নাপাওঁ আৰু কি
ময়ো পোৱা নাই বাকী কিন্তু আমাৰ গাঁও মানে সেইটো চাইডে হয় আমাৰ গাঁৱৰ পৰা বেছি দূৰ নহয় আৰু বৰপেটা।
অঁ এক ঘন্টামান লাগে নেকি নলবাৰীৰ পৰা টিহুৰ পৰা।
উম টিহুৰ পৰা এক দেৰ ঘণ্টা সিমান মান হ'ব আৰু বেছি নহয় আৰু তাতকে।
অঁ। ঠিকে আছে যাব পাৰা। কিন্তু আমাৰ সেইফালে নহয় সেইকাৰণে আমি যাব নোৱাৰোঁ।
অঁ, তোমালোকৰ হাজো চাইড পৰে ন?
অঁ আমাৰ, উমহ উমহ, হাজো চাইডে পৰে সেইকাৰণে যোৱা নহয় আৰু ওচৰতে হৈ যায়।
অঁ। বাকী হাজো মন্দিৰতো মই দুইবাৰ গৈ পালোঁ।
অঁ তাতে যায় ভাল লাগে ময়ো গৈছিলো সৰুতে এতিয়া ডাঙৰ হোৱাৰ পৰা যোৱা নাই আৰু। যাম বুলি ভাবি আছিলোঁ তাপা কি বা হয়।
তাকে যাৱা খিনি ভাল লাগে।
অঁ আৰু এই কাতি মাহত যায় ভাল লাগে। কাতি মাহতে তোমাৰ হেৰী হয় ন?
কিবা হয় নেকি?
উম কাতি মাহতে যায় তাতে হে মন্দিৰত বেছিকে।
অঁও।
তুলসীৰ মালা দিয়ে কিবা কৰে।
তুলসীৰ মালাই দিয়ে।
উম, উমহ। মই বহুত সৰুতে গৈছিলো ক্লাছ ফ'ৰ ছেভেন মানত থাকোতে নেকি?
হোম। মই সেই চাগে হোম।
উম।
গাঁৱত গ'লে পাৰিবা যাব ওচৰতে যদি।
অঁ পাৰি পাৰি ওচৰতে হয় যাব লাগে আৰু তেনেকে গাড়ী লৈ কিনে আ আমাৰ ঘৰৰে এনেকে চবে গ'লে যাব পাৰি আৰু।
অঁ মোৰো চাগে উম পাঁচ মাহ মান হ'ল চাগে যোৱা।
অহ গৈছিলা তুমি?
অঁ এই খুৰাহঁত আহিছিলে তেতিয়া সিহঁতৰ লগত এনেকে যায় আহিছোঁ।
যায় ভাল লাগে কিন্তু জাগা খিনি ন?
উম ভাল লাগে।
উম।
গোট ওপৰৰ পৰা মানে গোটেই জাগা খিনি দেখা পায় আৰু।
অঁ আৰু ভাল মানে মন্দিৰটো ভাল লাগে আৰু দেখাত।
উম।
কাছবিলাক দেখিছিলে নে?
অঁ কাছ দেখা পাইছোঁ। কাছটোতো বহুত ডাঙৰ আছে তাতে। উম।
অহ, উমহ উমহ। মই যাম যাম বুলি ভাবিছোঁ যোৱা হোৱা নাই।
তাকে মানে ভাবি থাকিলে নহয় অকস্মাতে মানে হৈ যায় আৰু প্লেনিং আৰু মন্দিৰত তেনেকে মানে যাব নোৱাৰিও। যেতিয়ালৈকে মানে নামাতে আৰু। সেইটোৱে।
যায় ভাল লাগে কিন্তু মন্দিৰ বিলাকত মোৰ যায়।
উম। মোৰো বহুত দিনৰ পৰা কামাখ্যা মন্দিৰ যাব ইচ্ছা যাই ভাবিছিলোঁ অম্বু বাচীত যাম এইবাৰ কিন্তু নাই নহল
অ মোৰ তাৰে মেনগঞ্জিৰ দেখাই নাই
মইয়ো আজিলৈকে যাই পোৱা নাই তিনবাৰ মান গৈ পালো কিন্তু মানে মেইন মন্দিৰত সোমাব পোৱা নাই আৰু
অ আমাৰো সেনেকুৱা একদম ৰাতিপুৱা দুটা তিনিটাতে যাব লাগে বুলে
উম সেইটোয়ে জল্দি যাব লাগিব
উম
আৰু অম্বুবাচী টাইমত কিবা মানে যাব ইচ্ছা নাযায় মোৰ
এ বহুত মানুহে যাব নোৱাৰি দিয়া
সেইটোৱে এনে যাব পাৰি কিন্তু অম্বুবাচীত উম
মানুহ কিমান কি হৈছে
গৰমতে খোজকাঢ়িব দিগদাৰ ইমান টাকৌ খালী ভৰি
অ আৰু তাতে অসমীয়া মানুহ না চাই বেলেগ বেলেগ ভাল নালাগে
উম আৰু এইবিলাক আহে নহয় সাধু চাধু বিলাক মানে ইমান এটা মোৰ ভাল নালাগে আৰু
অ সেইকাৰণে মন নাযাওঁ আৰু ইমান সোনকালে এ ভালো লাগে আকৌ দেখা নাপাওঁ একো নাপাওঁ
তাকেতো তাতকে বেলেগ মানে টাইমত ভালকে যায় কিনে গোটেইখিনি চাই ঘূৰি আহিলে হ'ল আৰু
অ তাকতো মোৰ সেনেকে ভাবিছো পিছত যাব লাগিব আৰু
উম
কিহে দি ভাত ছাত খালায়ে
অ মোৰ বাৰু হল
উ মইও খাও ৰবা তেনেহলে অ ঠিক আছে দিয়া
উম